হেল্ল' অ', অ', অ কি কৰি আছা?
মই এই কাটিঙৰ পৰা আহি আছো।
অ' হয় নেকি।
অ' কি কৰি আছে আপুনি।
আমি মানে কি কৰিছো, পথাৰলৈ আহিছো ৰবা পিছফালে মানে পুখুৰী এটা আছিলে। পুখুৰীতটো মানে অকমান এতিয়া পানী হৈছে নহয় পিছফালে বুছি নে পানী হোৱাৰ কাৰণে এতিয়া বোলো মাছ দিছিলো আমি। বুজিচনে এই ব'হাগত, ব'হাগতে জেঠৰ মাহত দিচুলেহে। জেঠৰ ফাষ্টত বহাগৰ লাষ্টত আৰু দিছিলো হে দিওঁতে এতিয়াতো পানী হল। গৈছে। এতিয়া উপায় নাপায় হেৰি কৰিছো। পিছফালে আহিছিল, ল'ৰা দুটা মাতি আনিছো হাজিৰা আৰু আনি পেলাই সিহঁতক, মানে চাইডত খুটি মাৰাই-মাৰাই, ই জাল দি পেলাই চাইডতটো অকন বেৰাই দিছো, সেই পথাৰলৈ আহিছোঁ। সিহঁতক ৰাতিপুৱাই পঠাই দিলো, সিহঁতে সাৰে আঠটা-নটাতে আহিলে বাৰু। মই চাহ-ৰুটি বনাই পথাৰলৈ লৈ আহিছো। আহি পেলাই হেৰি কৰিছো, সেই কলমৌ কেইটামানো ছি ছিগো বোলো। কলমৌ ছিগি আছো, সিহঁতৰ ওচৰতে সেই ইফাল- সিফাল কৰি ফুৰিছো মই।
অ-অ মানে কালি বৰ অ-অ, কালি মানে বৰষুণ দিছিলে এপিনে সিপিনে নেকি?
অ' আমাৰ এইফালে বৰষুণ কালি, এনেকুৱা বৰষুণ দিছে ন এইটো বাৰু অলপ পৰিয়ে আছে কম পৰিমাণে। য'ত পানী হ'ব লাগে, অ' য'ত পানী হ'ব লাগে ত'ত নহয়। য'ত মানে তোমাৰ প্ৰয়োজন নহয়, ততহে ভৰি পেলাই পৰে বুজিছানে? উপায় নাই আৰু কি কৰিবা এতিয়া? প্ৰকৃতিয়ে দিব বৰষুণ-বতাহ দিবই আৰু মাছ দিছিলো বুজিছা। পিছৰ এইবাৰ আগতে পোনা দিওঁ আমি এইবাৰ মানে চব পিচ মাছ দিছো।
অ
তোমাৰ এইয়া হেৰিয়ৰ কি বুলি ক এইটো, অ' বৰালি মাছৰ পিচ কেইটা মান দিছো বাৰ কেইটামান দিছো তাৰপাছত ঢেকীয়া পিচ দিছো চব মানে পিছ দিছো বাৰু পোনা দিয়া নাই। গম পাইছানে? সেই গা বিষাই গৈছে নহয়, পাছত সেইটোৱে পতাপত সিহঁতক মতাই আনি কৰাই পেলাই সেই তাকে কাহি খনত চাহ-ৰুটি বনাই লৈ আহিছো।
অ',
বাহৰিত অকণ বহি পেলাই হেৰি কৰিছো সেইয়া এইটো হেৰি দিছো ৰ'বা থেকেৰা তাৰপাছত ৰৌ, তাৰপাছতে বৰালি এই তিনিটা দিছিলোঁ। দিয়াতে মানে, এতিয়া বেয়া লাগিছে নহয় মোৰ, যাবলৈ বাৰু নাপালে। বোলে আকৌ যদি এনেকে, আকৌ যদি আজি ৰাতিৰ ভিতৰত যদি বৰষুণ ভালকে পৰি যায়। উম, আজি গোটেই পানী ওলাই গুচি যাব। সেইকাৰণে মানে আমাৰ কঁকালৰ পৰা ওপৰলে মানে ডিঙি মানলৈকে পুখুৰী পাৰটো, গোটেই পাৰটো একদম ওপৰকে হেৰি কৰি নেট দি পেলাই জাল দি, গপচকে একদম খুটা পুতি বাঁহৰ হেৰি তোমাৰ জাতি বাঁহৰ ভাল গপচ বাঁহৰ সূতা পুতি হে নেট বেৰি দিছো ৰবা। নহ'লে মাছ খাব নেপাওঁ। মানে কি হয়? ঘৰৰ পুখুৰীটোৰ মাছটো খাই যেনেকুৱা এটা। তুমি আৰাম পাবা, তুমি বাহিৰৰ পৰা কিনি খোৱা আৰু ইমান হেৰি নাই সোৱাদ নাই ন। একো সোৱাদ নাই। উম, দি দিয়ে। সেইকাৰণে আমি আৰু পুখুৰী মাছটো আমি তেনেকে মানে বেচো যদিও মানে ফিফটি পাৰ্চেন্ট বেচো মানে আধা বেচো আধা আমি ৰাখি খি দিওঁ, গম পাইছে ন কাৰণ বাৰ মাহে আমাক ঘৰত খাবলে লাগেই হয়। সেইকাৰণে মানে আমি গোটেইখিনি নিদিওঁ, এতিয়া সেইটো হোৱা কাৰণে, মানে বেয়া লাগিছে আৰু মনটো। একো নাই, এইখিনিতে আৰম্ভণিতে গম পালোঁ যেতিয়া বেপাৰী। মানে হেৰিকে কৰোঁ বিক্ৰী কৰোঁ। তেওঁলোক আহে, আহি নিজে মাৰে। নিজে জাল-চাল দি নিজে মাৰিব। মাৰি পেলাই এতিয়া মাছটো যে উঠিব। উঠাৰ পিছত অলপ দিওঁ অলপ মানে পুখুৰীতে ৰাখি দিওঁ আকৌ এই যে এইকেইটা নিনিবি দেই এইকেইটা ৰাস দেই এই বুলি কৈ, সেইকিটা আকৌ আমি এৰি দিওঁ লগতে এৰি দি সেইকেইটা দি দিও আকৌ সেই তেনেকে মানে আমি ৰাখি আছো আৰু মাছ কেইটা। বচাই বচাই ঘৰত কাৰণ এইবোৰ তোমাৰ নাই আমি মাৰি নিদিওঁ আমাৰ তেনেকে মাৰিবলৈ নোৱাৰি নহয় মিঞা মানুহ আহে তেনেকে মুছলিম মানুহ। তেওঁলোকে মাৰি কৰি লৈ যায় কাৰণ ইমান যত্ন তোমাৰ হোৱা অ দানা কিনি আনে আমাৰ তাৰপিছত আকৌ এইপিনে তোমাৰ হেৰি এইটো কি বুলি কয় সৰিয়হৰ যে হেৰিটো খলিহৈটো।
অ অ এইটোয়েটো অ।
সৰিয়হ পেৰিলে এইটো কিছুমানে এতিয়া অ সেইটো আমি সেইটো খাই জানো?
অ এইটোতো পে কি পগাই পেলাই খাই দেখোন এইটো।
অ কেনেকে খায় নাজানো নহয়?
আমা মাহঁতে বনাই বাৰু মই বাৰু ভাল নাপাও ইমান খাই বাও মাহঁতে বনাই এইটো কেনেকে পেগা পেলাইনি
সেইটো দেখোন নে আমাৰ মানে বৌ এজনীয়ে সেইটো মানে ঢেঁকীত খুন্দি পেলাই মানে দিন বেহুৱা বনাইছিলে তেতিয়া আমি খাইছো বেহুৱাটো বাৰু কিন্তু এনে পগাই পেলাই বেহুৱা বনোৱা কথাই কৈছা চাগে তুমি ন?
অ।
খাওঁ কিন্তু এনেই বেলেগকৈ নাখাও বাও আমি মানে নাখাওৱে আমি হেৰি কৰো পুখুৰীত দিব লাগে যে আমি। আমি আকৌ বেলেগৰ পৰা সেই খলিহৈটো কিনোহে কিনি পেলাই মানে পুখুৰীত আমি দি দিওঁ এতিয়া কিছুমানে ধৰা কি কৰে? সেই খলিহৈতো মিলত ৰাখি দিয়ে পইচাটো দিব নালাগে হয় পইচাটো কিছুমানে খলিহৈটো দি দিয়ে পইচাটো নিদিয়াকে পেৰি দি দিয়ে। সেই খলিহৈটো সিহঁতে মানে বেলেগ হেৰিয়ত বেচি দিয়ে। বেলেগক বেছি দিয়ে আমি তেনেকে মানে মিল বিলাকৰ পৰা মানে খলিহৈটো আমি কিনি পেলাই মানে লৈ আহো। গম পাইছানে আৰু কিছুমানক পইচাটো আমিয়ে দি দিওঁ পইচাটো আমিয়ে দিম পেৰা পইচাটো খলিহৈটো মোকে দিবি দে এনেকে কৰো যেনেকে ধৰা ধান খিনি বানে। ধান নবনা পইচাটো আমি দি দিওঁ খোলা খিনি আমাক দি দিয়ে সেই তেনেকে মানে হেৰি পুখুৰীৰ বস্তুখিনি মানে সংৰক্ষণ কৰি পুখুৰীটোত মানে মাছ কেইটা ধুনীয়াকে খাই আছো আৰু বুইছানে।
অ। এইটো পইচাটো কিমানকে লয় আহা কিমান দিলে আহা এইটো?
সেইটো সেইটো হেৰি সাত টকাকে ললে ন কেজি সাত টকাকে লয়। উম কেজি সাত টকাকে লয়। লৈ পেলাই যেই কেজিয়ে নহওক আও সি আমাক দি দিয়ে আও। যিমানে নহওক আও ৰাখি দিওঁ ৰাখি মানে পুখুৰীত দি দিওঁ আমি আৰু তেনেকে ক ঘৰত কেতিয়াবা কিবা কিবি পুৰালেও ধৰক সকাম নিকাম পাতিলে ধৰা যি য'ত থাকে ধৰা যি বস্তু মানে পেলনীয়া বস্তু বিলাক আও সেইবিলাকক পুখুৰী দি মানে যত্ন কৰি আছো আৰু পুখুৰীটো আমি গম পাইছে, মাজে মাজে চূণ-তুণো দি থাকো। অ ডাঙৰ হ'ব অ তাৰপিছতে কলপাত চলপাত অ কলপাত কাটি দিও আমি। সেই কলপাত কটাতো আমি ঘৰতে কওঁ বাৰু হাজিৰা মানে এক্সট্ৰাকে নলওঁ আৰু কেতিয়াবা মন গ'ল ওলাই যাওঁ। অকনমান কাটি নিলো আজি গলো ওলাই নিলো তেনেকে আমি নিজে কলপাতটো কাটি পেলাই তাত হেৰি কৰোগে বুলি কয় দি দিওঁগে ডাঙৰ হয় হয় হৈছে হৈছে। হৈছে মানে এই দুমাহ হৈছেহে আও দিয়া তোমাৰ হেৰিয়লে হ'বগে মাঘ, ফাগুনমহীয়া যেতিয়া পানীটো শুকাব। আমাৰ আকৌ পুখুৰীটো বাৰ মাহে পানী ইমান শুকাই নাযায়গে গম পাইছে নে।
সেইটো মানে বেছি বাঢ়ি গৈছে পানীটো।
ফিচাৰীটো মাৰা দিনলৈও মানে আমাৰ পানী থাকে কমেও আমাৰ এডিঙিমান পানী থাকে। গমপাইছা এই মানুহ খিনি মানে শিচো ত তেল-চেল অকমান খৰচ হয় তেওঁলোকৰো সেইকাৰণে মানে সেইটো কিবা এটা এৰা-ধৰা কৰি তেওঁলোকক দিওঁ আও। সেয়াই, সেইটোৱে, এইবাৰ ভাবিছো তাত পানী খালো, খাই পেলাই মই অকনমান মানে ইয়া হেৰি আছিল তোমাৰ এ ৰবা নতুনকে হেৰি বনাবলৈ লৈছো ৰবা উলেৰে যেতিয়া তোমাৰ হেৰি বনাই, শৰাই থকা বনাই, ম ও মই শৰাই থকা দুখনমান বনাইছো নিজে নিজে ৰবা মানে বৌজনীয়ে বনাই ম ও বনাইছিলে। বনাব জানো মানে নতুনকে শিকিছো এইটো কাম মই। গম পাইছা নে বৌ এজনীয়ে বনাইছিলে মোক এখন দিলে বগা এখনে সেউজীয়া এখনে মই বোলো ওলানি মোকো শিকাই দিবচোন মাজতে আহিলে শিকাই দিলে। তাকে মই পৰহি ঊল অলপ লৈ আহিলোঁ। আনি পেলাই সেই তাকে হেৰি কৰি আছো ৰবা গোলকে এখন সৰু-সৰু বতাহৰ কাৰণে এখন ডাঙৰ শৰাই খন মানে গুঠি আছো মই
হয় হয় এইটো কি বুলি কয় আমাৰ মাও বনা ব জানে বাও মইহে নাজানো মাক কৈয়ে আছো শিকাবলে শিকোৱাই নাই এতিয়ালে মানে টাইমো নাপাওঁ শিকিবলে।
নাই নাই পাৰিবা একো নাই আমি এতিয়া বস্তু এটা প্ৰথমতে আমি টান পাওঁ হয় নে নহয় কিন্তু নিজে যেতিয়া কৰিবলে পাৰিবা চাবা তুমি দেখিবা যে হেৰি বহুতেই সহ হৈছ গম পাইছা প্ৰথমে এতিয়া আমি হেৰি কৰোৱাও কষ্ট হবই ইমান। কষ্ট নোৱাৰিম বা ইমান টান কিন্তু কৰাৰ পিছতে গম পায় এইটো সহজ চোন একেবাৰেই সহজ তেনেকুৱা লাগে। তেনেকুৱা লাগে অ' সেইয়াই এতিয়া সেই অ কিন্তু মই ইয়াতে চল তল বিলাক যে চাইডত যে কুৰ্চা দিছে চল তল বিলাক যিবিলাক আনো ধৰা দিয় চাইডত অকণ ডিজাইন চিজাইন নিজেও কৰি লওঁ বা সেই বিলাক
অ-অ-অ, এইটো হেৰি এনেকুৱা মাফালা-চাফালাৰ মাফালাৰটো জানে নে নাজানে?
অ মাফলাটো মই হেৰি কৰি যিটো বনেতটো যে অলপ মানে হেৰিটোহে পাৰো এই চিধা চিধি যে ৰছী মাৰি যে গাঠি দিছ যে মাৰে যে সেইটো পাৰো, কিন্তু লৰা মানুহৰ যিবিলাক টুপী বিলাক টুপী বিলাকৰ যিটো ডিজাইন টো। সেইটোহে মই অকণ সুবিধা পাই আছো বুইছানে?
অ', সেই
কিনো সেই দিনটো তেনে না কিবা মাছ আছে খুড়ী এজনী খুড়ীজনীয়ে তেনেকে ঘৰত। যাওঁ বা খুড়ীজনী হ'লেও আহে তেনেকে সেইটো দি দিয়ে। এইবাৰ হেৰি বনাম ছোৱালী মানুহে যে তোমাৰ কুৰ্তা ওপৰত স্পৰ্টিংৰ ওপৰত ৱাচ। স্কাৰ্ট পিন্ধিলে জালনাৰ লাগিব যে অ' সেইটোও বনাম বুলি ভাবিছো ৰবা মই। বহুত ভাল লাগে ভাবিছোঁ বনাম বুলি। ভাল লাগে ন সেইটো কি হয় অ' বনাই দিম দিয়া,
অ' মানে কি বুলি কয় কিমান লয় আপুনি কব আৰু।
অ' বাহ সেইটো একো নাই বাওঁ ঊলটোহে আচলৰ মেইন বস্তু ন সেইটো এখিলা কিলা চাদৰ মেঘেলাৰ লগত তুমি পিন্ধিলেও ভাল লাগে।
অ',
শাৰী হওক চাদৰ মেখেলা হওক তাৰ লগত পিন্ধিলেও মানে চুইটো দিয়ে আৰু চোৰটো দিয়ে ভাল লাগে। সেই তাকে মই বোলো বনাম ৰবা আকৌ। ভাল লাগে সেইকাৰণেই ভাবিছো বনাম বুলি, ৰাতিপুৱা কি খালা?
কিবা হা
কিবা কি খালা?
ৰাতিপুৱা মানে মই কাটি হয় দেখোঁ। খাই নাহিলো আজি চাহ টো খাই পিলাই আহিলো ভাত নাখালো মানে বৰষুণ পৰি আছে আছিল যে দেৰিকে উঠিছিলো মানে আজি আঠটা মান বাজাতে উঠিছো মই আজি।
আহ উ আহ। আমাৰ এই ছোৱালীৰ পৰীক্ষা হৈ আছে যে এইকেইদিন অকমান যদি এনে ছয়ট মান বাজে, এতিয়া নাই এগিদিন অকনমান সোনকালে উঠিব লাগা হৈছে, সোনকালে উঠিছো আৰু কিন্তু অকণমান কেইটা দিন শুই থাকিবলৈ মই যাইছো দিনৰ দিন অকণমান দেৰি হয়নে তথাপিতো মানে এতিয়া কাম থাকিলে মানে টোপনিটো নাইকিয়া হয় বাৰু ধাণ্ডা এটা থাকে। সেইকাৰণে পঢ়াব লাগে অকণ, মানে কি ৰাতিপুৱা তেনেকে পঢ়াবলে নোৱাৰো সন্ধিয়াহে অকণ চাব পাৰো, গম পাইছানে। আৰু এইকেইদিন গৰম বুলি মানে লাইনতটো আহা যোৱা কৰি থাকে। এ' যি চাৰিটা বজাত অপ কৰি আছে সেই তেতিয়া আকৌ চাবলৈ পাৰো আৰু। কিন্তু পৰাপক্ষত মানে মই, এই বৰষুণতে বহুত দিগদাৰ পঢ়ি আছে, হয়, সেইকাৰণে তাৰ নিজে ৰাতিপুৱা নিজে পঢ়ে আজিটো একু পঢ়া দেখাবই নোৱাৰিলো আজি ভাষা, সেইকাৰণে আজি যে তাৰ নিজে পাৰিম বুলি কৰিলে, কাইলে ইংলিছ আছে আজি অকন চাব লাগিব আৰু তাকে, অ' ঠিকে আছে দিয়ক, হেৰি কৰিম তোমাক টাইম পালে আকৌ কথা পাতিম তোমাৰ লগত হা
অ' দিয়া আপুনি কাম কৰ, কামত লক নহলে, উম-উম, অ'।
হ'ব দিয়া।